হেল্ল', - হেল্ল',
অ, হয় শুনিছা?
অ, শুনিছো - শুনিছো তুমি শুনা পাইছা নে বাৰু?
পাইছো - পাইছো অ,
অ, কি কৰি আছা?
মই তোমাৰ এই আইনেহে আছিলো। অকণমান তুমি?
ময়ো এয়া ভাত পানী খাই গৈ ধুনীয়াকৈ বহি আছো। তাকে খবৰ খাতি কেনেকুৱা?
খৰ খাতে মোৰ ভালেই - ভালেই। তোমাৰ কোৱাচোন?
হয় মোৰো ভালেই - ভালেই তাকে বোলো বহুত দিন হ'ল। তোমালে ফোন চোন কৰা নাই বোলো আজি এটা বিশেষ বিষয়ৰ ওপৰত কথা পাতো বুলিহে ফোন কৰিলো মানে তোমাক।
অ, হয়-হয় তাকে কি বিষয় বা?
তোমাৰ বিষয়টো মানে এনেকুৱা হব যে এই আজিকালিৰ দিনত যে খেতি বাতিত যে তোমাৰ যি কীটনাশক দ্ৰব্য হওক মানে ৰাসায়নিক পদাৰ্থ হওক সেইবোৰ যে প্ৰয়োগ কৰিছে তাৰ ফলত যে আমাৰ যিমান খিনি অপকাৰ হৈছে সেই তাৰ বিষয়ে আমি কথা পাতো বুলি ভাবিছো কেনেকুৱা হ'ব আৰু বিষয়টো।
অ, হয় - হয় নিশ্চয় ভালেই হ'ব ভালেই হ'ব।
হয় - হয় মানে এতিয়া চাবলৈ গলে কি হৈছে। আজিকালিৰ দিনত মানুহবোৰে একদম মানে যি খেতি পথাৰত তোমাৰ খেতি বাতি যে কৰে সেই খেতি বাতিৰ আজিকালি একদম বহুত বেছি পৰিমানে আজিকালি কৃত্ৰিম মানে সাৰ আৰু তোমাৰ এইবোৰ ৰা ৰাসায়নিক পদাৰ্থ প্ৰয়োগ কৰা আমি দেখা পাও হয় নহয় বাৰু
হয় - হয় অ,
হয় সেইটো আচলতে কিন্তু আমাৰ কাৰণে বহুত বিপদজনক নিচিনা হৈ গৈছে আ আজিকালি দিনৰ মানে যি বজাৰৰ শাক পাচলি হওঁক তাৰ পিছত আকৌ তোমাৰ ফল মূল হওক সেইবোৰ খাবলৈ আজিকালি একদম ভয় লগা নিচিনাই হৈ গৈছে গম পাইছা।
হয় হয়।
এতিয়া চাবাচোন এটা কথা চাবা আহ চাবাচোন তোমাৰ এই মানে বজাৰ শাক পাচলি খোৱাৰ লগে লগে পিছদিনাখন মানে তোমাৰ একদম পুৰা গেছ হ'ব মানে পেটৰ বিষ হ'ব সেই তেনে কুৱা ধৰণৰ মানে কিবা মানে কিবা কিবি লাগে পেটটো হয় নহয় বাৰু।
হা হা অহ উম।
অ তাৰ পৰিৱৰ্তে যদি তুমি নিজৰ ঘৰৰ যদি শাক পাচলি যদি বা ফল মূল যদি খোৱা নহয় তোমাৰ কিন্তু পিছদিনাখন কিন্তু একদম তোমাৰ শৰীৰটো মানে বহুত এনাৰ্জি পোৱা নিচিনা পুৰা ভালহে লাগি থাকে আকৌ।
হয় হয় তাকে তাকে উম।
হয় হয় এতিয়া মানে কথাটো কি হ'ল আমাৰ আচলতে আমাৰ মানুহবোৰ গাতে মানে বহুত মানে ভুল গোট ভুল বুলি মই ভাবো। এতিয়া কি হৈছে আমাৰ যি কৃষক সকলে কৃষক সকলে কি কৰে, সেই মানে ৰাসায়নিক পদাৰ্থ কীটনাশক দ্ৰব্য সেইবোৰ মানে বহুত বেছি পৰিমাণে আজিকালি প্ৰয়োগ কৰিবলৈ লৈছে। আচলতে কি হয় মানে কৃষকসকলে ইমানকে সেই মানে গাঁৱৰ কৃষক সকলে ইমানকে সেই কথাবোৰ বুজি না পায়তো মানে তেওঁলোকে ভাবে কি মই বেছিকৈ যদি মানে সাৰ প্ৰয়োগ কৰো তেতিয়া আমাৰ বেছিকৈ মানে খাদ্য উৎপাদন হ'ব আৰু তাৰ পৰা আমি বেছিকৈ মানে পইচা উপাৰ্জন কৰিব পাৰিম হয় নহয় সেই বুলি ভাবে। কিন্তু তেওঁলোকে এটা কথা বুজি নাপায় যে তেওঁলোকে যে সেই মানে যিডৰা মাটিত সেই তেনেধৰণৰ সাৰবোৰ প্ৰয়োগ কৰিব তাৰ ফলত যে সেই মাটিডৰাত যে তেওঁলোকে অকল এবছৰ বা দুবছৰহে তেওঁলোকে খেতি কৰিব পাৰিব তাৰ পিছত যে সেই মাটিডৰাৰ গুণাগুণ যে নষ্ট হৈ যাব সেই কথাটো তেওঁলোকে মানে বুজিয়েই নাপায়।
হয়, হয় তাকে তাকে উম।
আচলতে সেইটোৱে কাৰণ মানে তোমাৰ এ সকলো বস্তুৰে এটা লিমিট থাকে লি মানে তোমাৰ আহ হয় কীটনাশক দ্ৰব্য প্ৰস্তুত কৰিব লাগে মানে দিব লাগে আৰু তোমাৰ ৰাসায়নিক পদাৰ্থও দিব লাগে কিন্তু মানে সেইটো বিজ্ঞানসন্মত ভাবে তোমাৰ চাই লব লাগে যে কিমান পৰিমণৰ দিব লাগে এই কথাটো আমি জানিব লাগে গম পাইছানে?
হয় হয় নিশ্চয় উম।
আমি যদি যধে মধে যদি সেই সাৰসমূহ যদি প্ৰয়োগ কৰো তেতিয়া মানে আমাৰ বহুত নষ্টও হব। মানে বহু খিনি মানে অনিষ্ট হোৱা আমি দেখা পাম গম পাইছা? আৰু আজিকালিৰ দিনত মানুহৰ কিমান বেমাৰ আজাৰ হয় সেইটোতো দেখিচাই। আচলতে সেই বেমাৰ আজাৰ হোৱাৰ আচল কাৰনটোয়ে হৈছে তোমাৰ এই মানে বজাৰৰ এই মানে তোমাৰ সাৰ দিয়া এই পাচলি সমূহ আৰু ফল মূলসমূহ গম পাইছানে।
হয়, হয় নিশ্চয়।
তোমাৰ সেইবোৰৰ ফলত আজিকালি কেনেকুৱা ধৰণৰ বেমাৰ হৈ যাবলৈ ধৈছে কেঞ্চাৰ ৰোগ পৰ্যন্ত হৈ গৈছে। কেঞ্চাৰ হওক পেট বিষ গেছ সেইবোৰাক মানে হৈয়ে থাকে আজি কালি মানুহবোৰৰ। আচলতে সেইবোৰ মানে কৃষকসকলে আচলতে বুজি নাপায় যে তেওঁলোকক আচলতে আমি যি সকলে মানে বুজি পাওঁ সেই কথাটোৰ ওপৰত সেই কথাবোৰ আমি সেই কৃষক সকলক আমি বুজাই দিব লাগে যে আমি কিমানটো পৰিমান অহ মানে সাৰ প্ৰয়োগ কৰিব লাগে আচলতে গম পাইছ।
হয়, হয়।
আৰু আমি কীটনাশক দ্ৰব্য সেইবোৰ সাৰ প্ৰয়োগ কৰাৰ ফলত যে অকল আমাৰ মানুহ জাতিটোৰ যে অনিষ্ট হৈছে সেইটো নহয় কি আকৌ। তাৰফলত কিন্তু আমাৰ বহুখিনি অনিষ্ট হৈছে, তুমি এতিয়া চাবলৈ গলে এই তুমি এতিয়া ধৰি লোৱা তুমি এতিয়া বাৰিষা কাল চলি আছে হয় নে তুমি কোনোবা মানে এডৰা মাটিত খেতি কৰিছা দেই, খেতি ধৰাত কি হ'ল তুমি। একদম প মানে বহুত খিনি সাৰ দি দিলা তাৰ পিছত এইবোৰ কীটনাশক দ্ৰব্য কিবা কিবি দি দিলা। তাৰপিছত কি হল বৰষুণ দি দিলাৰ লগে লগে বৰষুণ দিয়াৰ লগে লগে। সেই সাৰ হওক সেই মানে সেই সাৰবিলাক উটুৱাই নি পেলাই এই মানে বৰষুণৰ পানী আনি পেলাই, পু- খুৰীত পেলাই দিলেগে তাৰ উপৰি মানে ওচৰ পাজৰে থকা ঘাঁহ বনত পেলাই দিলেগে হয় নে। তাৰ ফলত কি হব। সেই পানীখিনি যেতিয়া তোমাৰ পুখুৰীত পৰি পুখুৰীৰ যি মাছ কাছ সেই তেনেকুৱা ধৰণৰ জীৱ বো ভুৰ আছে সেইবোৰ মৃত্যু মুুখত পৰিব নে হয়ে নহয় আৰু তোমাৰ এতিয়া যদি মানে এনেকুৱা ঘাঁহত পৰিলে। তেতিয়া তোমাৰ চবৰে ঘৰতে গাঁৱৰ ঘৰৰ মানুহতটো গৰু ছাগলীতো প্ৰত্যেক ঘৰৰ মানুহৰটো থাকে। আৰু গৰু ছাগলী গৈ পেলাই যদি সেই ঘাঁহ বনবোৰ যেতিয়া খাব তাৰ ফলত কি হব আমাৰ কিমান মানে অনিষ্ট হব চা চোৱাচোন এতিয়া কিছুমান মানুহে তোমাৰ অ মাছ পালন মানে মাছ পুহি পেলাই তোমালোকে জীৱন নিৰ্বাহ কৰি আছে সেই তেনেস্থ- ফলত যদি সেই পানীখিনিত যদি মানে ৰা সাৰ প্ৰয়ো মানে সাৰ যদি পৰেগৈ সেই মাছবোৰ যদি মৃত্যুমুখত পৰে তাৰ ফলত দেখোন তোমালোকৰ দেখোন মানে বহু খিনি দেখোন উ মানে আৰ্থিকভাৱে দেখোন দুৰ্বলহে হৈ যাবা হয় নহয়।
অহ নিশ্চয়।
সেই কথাটো আমি মানে মন দিব লাগে আচলতে কাৰণ আমাৰ মানুহৰ লগতে মানে আমাৰ প্ৰকৃতিত অন্যান্য জীৱ জন্তু আছে। সেই জীৱ জন্তুসমূহৰ কথাৰো মানে এতিয়া চিন্তা কৰিব লাগে আৰু এটা কথা তুমি শুনিছা নাই জানো। এই কেঁচু যে আমাৰ খেতিয়কৰ পৰম বন্ধু সেই কথাটো তুমি শুনিছা নাই?
শুনা শুনিছো শুনিছো।
হয়। সেইটো এতিয়া কি হৈছে সেইটো আগৰ দিনত তেনেকে কয় কেঁচু খেতিয়কৰ পৰম বন্ধ বুলি কিন্তু আজিকালি কি হৈছে যি মানে এই সাৰবোৰ প্ৰয়োগ কৰাৰ ফলত মানে কেঁচু হওক মানে তেনেকুৱা ধৰণৰ ফৰিং হওক মানে কিবা পোক পৰুৱা যে সেই ঘাঁহ বননিত পৰা পোক-পৰুৱাসমুহ চব মৰি যোৱা আমি দেখা পাইছো। তাৰ ফলত কি হ'ব তাৰ ফলত আমাৰ দেখোন এ মানে মাট মাটি ধৰা গুণাগুণ নষ্ট হোৱাৰ প লগতে তোমাৰ খেতি বাতি দেখোন ভালদৰে নহবই দেখোন সেইবোৰ নাথাকিলে হয়, নহয় বাৰু? অ আমি সেই সেইটোৱে সেই কথাবোৰ আচলতে ভাবিব লাগে আৰু তোমাৰ যি কীটনাশক দ্ৰব্য সেইবোৰ মানে আমি উম প্ৰয়োগ নকৰি আমি ঘৰতে তোমাৰ জৈৱিক সাৰ মানে প্ৰস্তুত কৰিব পাৰো। তা পা বহু তোমালোকে এতিয়া চ প্ৰত্যেক ঘৰ মানুহতে তোমাৰ গৰু গোবৰ ছাগলী গোবৰ সেইবোৰ থাকেই হয় নহয়। আমি সেইবোৰ প্ৰয়োগ কৰিব লাগে। হয় নে? তেতিয়া কি হব সেইবোৰৰ ফলত আমাৰ মানে খেতি হে মানে যি মাটিডৰাও ভাল হৈ থাকিব আৰু তোমাৰ খাদ্যও মানে বৰ ভালদৰে পাই থাকিবা আৰু হয় অলপ মানে উৎপাদন কমকে হ'ব। হলোঁ অলপ উৎপাদন কমকে হলেও মানে তুমি সেই মাটিডৰাত মানে বছৰ বছৰ ধৰি পেলাই তুমি খাদ্য মানে তুমি কৈ মানে খেতি-বাতি কৰি পেলাই তুমি আৰামত একদম জীৱন নিৰ্বাহ কৰি থাকিব পাৰিবা বুজিছা।
হা হা নিশ্চয়।
হয় সেই তাকে আমি মানে সেই কথাবোৰ বুজি পাব লাগে আৰু মানে এ আমি যি জনা শুনা ব্যক্তি কিজনে মানে তেওঁলোকক বুজাব লাগে সেই মানে কিছুমান মানে বুজি নাপায় যে সেই লোকসকলে আৰু এতিয়া চাবাচোন কিছুমান মানে কৃষকে কি কৰে সেই সাৰবোৰ প্ৰয়োগ কৰোতে তোমাৰ ডাইৰেক্ট খালী হাতেৰে আহি সাৰবোৰ প্ৰয়োগ কৰি দিয়ে। তাৰপিছত আকৌ মাস্ক নিপিন্ধাকে হাতেৰে প্ৰয়োগ কৰি দিয়ে তাৰ ফলত কি হৈছে। তোমাৰ যি- তিয়া নাকত যেতিয়া সেইবোৰ সোমাবগে তাৰ ফলত কি হ'ব, শৰীৰলে গৈ পেলাই কেঞ্চাৰ ৰোগ পৰ্যন্ত হৈ গৈছে।
হয় -হয়।
অ', সেইবাবে আমি সেই কথাবোৰ বুজি পাব লাগে, বাকী ইয়াৰ ওপৰত তোমাৰ মতামত দিয়াচোন বাৰু অলপ?
উম, তাকে তুমি গুৰুত্বপূৰ্ণ কথাখিনিয়ে কৈছা বাৰু দিয়া
হয় -হয়
উম, কৃষি হৈছে তোমাৰ ভাৰতবৰ্ষৰ বা অসমৰ অৰ্থনীতিৰ এটা গুৰুত্বপূৰ্ণ দিশ কৃষক সকল মানে আমাৰ আ প্ৰায় প্ৰায়বিলাক লোকে কি হয় কি মানে কৃষি মানে কৃষি কৰিয়ে তেওঁলোকৰ জীৱন নিৰ্বাহ কৰি আছে। এতিয়া আৰু কৃষকসকলৰ যি পৰিশ্ৰম সেই পৰিশ্ৰম তাতে আমি তোমাৰ আজি আহ আমি যিখিনি খাদ্য খাই আছো সেই খাদ্য খিনি আমি লাভ কৰি আছো। এতিয়া কিন্তু- এতিয়া কিন্তু কি হৈছে বৰ্তমান সময়ত জনসংখ্যা তোমাৰ ইমানেই বৃদ্ধি পাইছে জনসংখ্যা বৃদ্ধিৰ লগে -লগে তোমাৰ সেই খাদ্যৰ চাহিদাও কিন্তু ল মানে বৃদ্ধি পাইছে, যাৰ ফলত- যাৰ ফলত কি হৈছে সেই চাহিদা পূৰণ কৰিবলে যাওঁতে নে এ বহুতো কৃষকে মানে অত্যাধিক পৰিমানৰ এ তেওঁলোকে কৃষি কৰিবলগীয়া হৈছে বা অত্যাধিক পৰিমানৰ এ মানে ফচল উৎপাদন কৰিবলগীয়া হৈছে, এ তেনে অ', সেইবাবে তেওঁ মানে সেই কৃষকসকলে কি কৰিছে ছে মানে খেতি বিলাকত উম কিছুমানে ৰাসায়নিক সাৰ হওঁক বা কীটনাশক সাৰ কিছুমান তেওঁলোকে এ প্ৰয়োগ কৰে নে যেনে ধৰা ইউৰিয়া হওঁক ডি এছ পি হওঁক বা পটাছ আৰু ৰাসায়নিক সাৰ তোমাৰ কম সময়তে কি কৰে এ বৃদ্ধি ঘটাই বা উৎপাদনত বৃধ দ্ধি উৎপাদন বৃদ্ধি কৰাত সহায় কৰে, ত এই কাৰণেই অ', এই কাৰণেই তোমাৰ আজিকালি যি কৃষি ক্ষেত্ৰত মানে ৰাসায়নিক সাৰ অ', ব্যৱহাৰটো মানে বহুল ভাৱে দেখা পোৱা গৈছে এতিয়া উম - উম এতিয়া তোমাৰ ৰাসায়নিক সাৰৰ কিন্তু বহুত অ', উপা উপকাৰিতা আছে উপকাৰিতা নাই বুলি মই কাৰণ ইয়াৰ কি হয় আহ ইয়াৰ যি ব্যৱহাৰৰ ব্যৱহাৰ কি কয় তোমাৰ সোনকালে ডাঙৰ হয় বা উৎপাদনৰ বৃদ্ধি উৎপাদন বৃদ্ধি কৰে আৰু কৃষকসকলে মানে কৃষকসকলে কি কাৰণে কম সময়তে অধিক লাভ কৰিব পাৰে এতিয়া ধান খেতি হওক ধান খেতি হওক বা শাক- পাচলিৰ খেতি হওক বা আৰু মানে বহু খেতিত তোমালোকৰ মানে ৰাসায়নিক সাৰৰ ফলত কি হয় উৎপাদন মানে উল্লেখযোগ্য ভাৱে বৃদ্ধি পাইছে
হয়, অ।
খাদ্যৰ চাহিদা পূৰণ আৰু কৃষকৰ যি আয় বৃদ্ধি কৰাটো কিন্তু আহ ইয়াৰ এই যি ৰাসায়নিক সাৰ আছে ইয়াৰ কিন্তু অৱদান আছিল কিন্তু দেই, এতিয়া
অ অ হয় হয়।
কিন্তু এতিয়া মেইন সমস্যাটো ক'ত হৈছে তোমাৰ আহ মানে আমি অ আজ যি মানে কৃষকসকলে কি কৰিছে তেওঁলোকৰ কেতিয়াবা এনেকুৱা কৰে যে অত্যাধিক পৰিমানৰ বা তেওঁলোকে ভুল ভাবে সেই ৰাসায়নিক সাৰ বিলাক মানে ব্যৱহাৰ কৰি সেই তেতিয়াহে সেই সৃষ্টি হয়। তেতিয়া কি হয় আহ মানুহে কি কৰে অজ্ঞাতাৰ ফলত কি উম মানে বুজি নাপায় বা অ তেওঁলোকে কিমান পৰিমাণৰ সেই মানে ৰাসায়নিক সাৰ বিলাক ব্যৱহাৰ কৰিব লাগে সেইবিলাক বুজি নাপায় আচলতে, তাৰ ফলত কি হয় অত্যাধিক পৰিমানে যেতিয়া ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা হয় তাৰ ফলত মানে এ উৰ্বৰতাতো কম আছে মানে উৰ্বৰতাটো আছে সেই উৰ্বৰতাটো তোমাৰ কমে অ কমি অহা দেখা যায়। ইয়াত আৰু কি হয় তোমাৰ মাটিত এ মাটিত আহ আমি যে খেতি বাতি হৈ থাকে তাত কিছুমান
হয়।
কীটনাশক দ্ৰব্যও তাত প্ৰয়োগ কৰা হয় মানে কিছুমান তাত প পৰুৱাই সেই খেতি বাতিবোৰ যাতে নষ্ট নকৰে সেইবাবে এ তাত কিছুমান কীটনাশক দ্ৰব্যতাত প্ৰয়োগ কৰে তাৰ ফলত কি হয় জানানে সেই কীটনাশক মানে বেয়া যিখিনি এ মানে জীৱ আছিলে সেই নষ্ট হয় কিন্তু তাৰ উপৰি কি হয় মানে তাত কিছুমান উপকাৰী অনুজীৱও কিন্তু থাকে সেই উপকাৰী অনুজীৱ খিনি স খিনি মানে আমাৰ ধ্বংস হৈ যায় আৰু মাটি মানে কি মাটি খিনি মানে আচলতে কবলৈ গলে কঠিন হৈ পৰে এতিয়া আৰু আৰু তুমি কৰি চাই তোমাৰ বৰষুণৰ পানীয়ে সেই মানে সাৰ খিনি তোমাৰ যেতিয়া নদ নদী বা পুখুৰীত যেতিয়া তাত পাবগৈ তেতিয়া কি সেই পানী খিন প্ৰদূষন কৰে বা তাত থকা বিভিন্ন ধৰণৰ জীৱ - জন্তু সেই সমূহৰ স্বাস্থ্যৰ বেয়া প্ৰভাৱ পৰে আৰু দীৰ্ঘদিন - দীৰ্ঘদ দিন ধৰি যেতিয়া মানে কেৱল ৰাসায়নিক সাৰৰ ওপৰত নিৰ্ভৰ কৰিলে কৃষকসকলে কিন্তু ভৱিষ্যতত গৈ মানে মানে ভৱিষ্যতলৈ তেওঁলোকে বিপদত পৰিব পাৰে।
বিপদত পৰিব অ,
অ, সেয়েহে মানে আহ বিজ্ঞানীসকলে আজি ৰাসায়নিক সাৰৰ লগ লগতে মানে আহ কিছুমান জৈৱ সাৰ প্ৰস্তুত কৰিব পাৰে বা আমি নিজেও আহ ঘৰতে কিছুমান জৈৱিক সাৰ প্ৰস্তুত কৰি আমি সেইসমূহ প্ৰয়োগ কৰিব পাৰো হয় আগত জৈৱিক সাৰ প্ৰয়োগ কৰিয়েই তোমাৰ কিমান ভাল খেতি কৰি আছিলে এতিয়া মাটিৰ আৰু তোমাৰ কি হয় সেই যাতে ৰাসায়নিক সাৰ সমহি আমি প্ৰয়োগ কৰোতে মাটি পৰীক্ষা কৰাতটো কিন্তু অতিকৈ অ, মানে প্ৰয়োজন তাৰ ফলত আমি ম - ম গুণাগুণৰ বিষয়ে জানিব পাৰিম আৰু মানে কিমান খিনি পৰিমাণৰ তাত ৰাসায়নিক সাৰ প্ৰয়োগ কৰিব লাগে সেইখিনি জানি পেলাইহে আমি কৰিব লাগে আচলতে তে তেনে ধৰা আমি বিভিন্ন পদক্ষেপ লৈ পেলাই আমি সেই সমস্যটো সমাধান কৰিব পাৰো আচলতে
সমাধান কৰিব পাৰো।
ম অ,